অ কি কাট কল ন ফোন
হেল্ল' অ শুনিছোঁ দিয়া।
অঁ।
অ' কি কৈ আছিলা তুমি কথাটো মানে আধৰ- আধৰুৱা হল।
কৰবাত ফুৰিব যাব মন গৈছে অ'।
অ' ব'লা ক'ত যাবা?
আমাৰ অসমত তোমাৰ কত যাব লাগে অসমত মানে আমাৰ কোনটো জেগা ভাল আছে ত যাব পৰা তোমাৰ মেঘালয় চাইদ। কি হ'ব ন
অ' সেইটো চাইডে হব তোমাৰ আৰু বেলেগ তুমি ওচৰে ওচৰে ক'ত যাবা?
অৰুণাচল তোমাৰ শ্বিলঙৰ সেইটো ফালে হয় অলপ বেলেগ বেলেগ ফালে হৈ যায় ন?
তোমাৰ নহয় অৰুণাচলটো তোমাৰ সেইফালে হয় তোমাৰ কি কয় অ', লখিমপুৰ চাইদ হয় লক্ষিমপুৰ পাৰ হৈ কেনে অৰুণাচল পায় সেইটো সেইটো দিশ পৰে। উজনি অসমৰ
অ', অ', দূৰ আছে দিয়া বহুত আৰু টাৱাৰ টাৱাঙু সেইটো ফালেই হয় চাগে।
অ', সেইটোফালে যাব পাৰা কিন্তু যাবা নেকি? অলপ যদি তুমি ভালকে তোমাৰ তুমি মই আৰু আমাৰ কাজিন গেইটা যাব পাৰি যোনে যোনে যায়।
কাজিন কেইটা মানে যাব পৰা কাজিন চোন নায়েচোন চব সকলোবোৰ বিয়াই হৈ গৈছে।
অ', সেইটো হয় বাৰু পাঁচজন ছয়জন হলেই হল চলি যাব।
অ', তুমি মই আৰু এজনী যে বাৰ ছোৱালী আছে তাই যাব পাৰে আৰু এজনী আছে বাৰ ছোৱালী অলপ তাই যাব পাৰি সেনেকে ন'?
অ', চাৰিজনচোন হলে।
এটাকে তোমাৰ অ', এটা মানে চোৱা গোটেইখিনি গুৰূপত গ'লে।
কি ক'লা?
মানে ছোৱালী হলেও ভাল লাগে দিয়া ছোৱালী ছোৱালী ফুৰিব গৈ পিনে।
অ', আমি এনেকে গাড়ী ভাড়া কৰি লৈ যাব পাৰো আৰু ধৰা তোমাৰ পইচা আৰু অলপ খৰচ হ'ব বাৰু। কাৰন এইটো অলপমান তোমাৰ অ', অলপ খৰচী তোমাৰ ফুৰা জাগা হৈ যায় আৰু।
অ', তোমাৰ মানে ইমান মানে কা কাজিনবোৰ জানো যাব জানো তোমাৰ ইমান দূৰলৈকে?
সেইটোও হয় বাৰু সেইটোও হয় এতিয়া নহলে আমি লগৰ লগতেটো বা ঠিক কৰিব লাগিব নহ'লে।
অ', তুমিতো সেইদিনা কৰবাত গ'লা ন' দুৰ্গা মন্দিৰ
অ', অ', মই গলো দেওপানী গলো ঠিকে থাকিলে ভালে জাগা হয় তোমাৰ গাঁও অঞ্চল হয়, গাঁৱৰ ভিতৰত তোমাৰ এটা দুৰ্গা মাৰ মন্দিৰ আছে। ততে গ'লো
উম,
অ', তোমাৰ ৰাতিপুৱা আমি ট্ৰেইনতে গলো আৰু চব টা বজাত ট্ৰেইনত মোটামুটি এঘাৰটামান বজাত পালোগে তাৰপিছত
অ', ৰেলত গৈছা?
অ', ৰেল গাড়ীত গৈছো
উম, উম, উম, আপি
তাৰপিছত এঘাৰটা বজাত গৈ পালো গৈ উঠি তোমাৰ তাতে অলপ চাকি বন্তি দলো দৰ্শন কৰিলো তাতে অলপ সময় বহিলো বহি কিনে আমি আমাৰ ভোক লাগিল আৰু ওচৰতে তোমাৰ বিভিন্ন ধৰণৰ হোটেল আছে তাতে খালো তাতে মোৰ লগৰ কেইজনে অ', অ', ভাত খালে মই তোমাৰ পৰঠা খালো সেনেকে খালো আৰু তাৰপিছত আমি ভাবিলো ওচৰত মানে তোমাৰ চাহ বাগিচা এখন আছে হাঁ
তুমি পৰঠা খাই বহুত ভাল পোৱা ন?
অ', অ' আমি মানে ওচৰত চাহ বাগিছা, চাহ বাগিছাখনত যাবলৈ অলপ গ'লো আৰু ওচৰলে। অলপ চালো কিন্তু চাহ বাগিচাখন মানে অলপ লেতেৰা হৈ আছিলে তোমাৰ মানে এ চা যোনটো যোৱা ৰাস্তা হয় সেইখিনি অলপ জাবৰ তাবৰ পেলা আছিলে ত' আমি নগ গ'লো আৰু এতিয়া ভাল নালাগিলেও গৈ পিছত আমি এখন ৰিক্সাত উঠি আহিব খুজিলো আৰু আমাৰ আকৌ উভতি আহিব কাৰনে ষ্টেচনলৈ তেতিয়া মানে যিটো আমাৰ ৰিক্সা ৰিক্সাৰ দাদাজন আৰু, দাদাজনে ক'লে যে তোমালোকে আৰু এটা বস্তু এয়াতে চাব পাৰা যে ইয়াতে এটা মহ মহ মহাদেৱ বাবাৰ মন্দিৰ আছে হা। আ সেই মন্দিৰটো যিটো মূৰ্তি হয় সেইটো মানে তোমাৰ বহুত ওখ হয় মানে, মহাদেৱ মানে শিৱ লিংগ নহয় মহাদেৱ বাবাৰ মূৰ্
ম'ৰ মূৰ্তি আচ্ছা, আচ্ছা হয়, হয় তাৰপিছত
থাকা যে। থিয় হৈ থকা যে মূৰ্তি আছে তেনেকুৱা।
অ বুজিছো দিয়া, আমাৰ ইয়াতে এটা আছে ভাঙৰাতো আছে এটা।
অ সেই মূৰ্তিটো যেন মানে ওচৰৰে বহুত ওখ হয় মানে তোমাৰ উফ ছয়শ আছিলে ছয় ফিট মান আছিলে
অ
তোমাৰ মানে এনেকুৱা লাগিলে যে মানুহ এজনে ওচৰত থিয় হৈ আছে এনেকুৱা দেখাত লাগিছে আৰু মানে মন্দিৰটো ভিতৰত গ'লো
মানে
তাকে সেইটো দৰ্শন কৰিলো দৰ্ ৰ্শন কৰি কেনে আৰু আহি পেলাই আকৌ ষ্টেচনতে আহিলো চাৰিটা মান বজাত তোমাৰ অহাৰ ৰেলগাড়ীখন আছিলে সেইখনত উঠি পেলাই ঘৰ পালোগে আৰু ৰাতি, ৰাতি হৈছে অকনমান হেয়ে আৰু। অকণমানি
উম', উম'। ভাল লাগে দিয়া, মাজে মাজে অলপ এনেকে ফুৰিব যাব লাগে আৰু মন্দিৰত গৈতো বহুত ভাল লাগে ন মই মন্দিৰত গৈ
অ', অ' ভাল লাগে বাকী তুমি কৰ'বাত গ'লা নে নাই।
অ ময়ো গ'লো ৰবা তোমাৰ, পৰহি তোমাৰ আমি কেই তাৰিখে গ'লো এঘৰ তাৰিখ মান এঘৰ বাৰ তাৰিখ মানে গ'লো দেই তোমাৰ সেই অ ৰবিবাৰে গ'লো তোমাৰ আমাৰ ওচৰৰে মানে গাড়ী এখন মানে ভাড়া ভাড়া কৰিছিলে। বাছ এখন তেনেকে মানে আমাৰ ঘৰৰ মানুহবো বা হঁতৰ লগ, বা হতো গৈছে ত' মইও ওলালো আৰু তাত পিছত আমাৰ আইতাসকল গৈছে তাৰপিছ ত আমি সেনেকে বাছ এখন লৈ পিনে বুলি ওলালো আৰু। আমি গলো ৰবা, ফাৰ্ষ্ট আমি গলো তোমাৰ জুবিন ক্ষেত্ৰত সোমালো। আমি মানে তোমাৰ বৰদোৱা যোৱা কথা আৰু শংকৰদেৱৰ হয় জন্মস্থানত
হয়
আহি তাত গ'লো ত' গ'লেতো সেইপিনেই যাব লাগে ন।
তাৰপিছনত ফাৰ্ষ্ট আমি জুবিনদাক, জুবিনদাৰ জুবিন ক্ষেত্ৰত সোমালো। ত জুবিন ক্ষেত্ৰত সোমাই, তাত অলপ চাই মেলি পিনে অ'। বহুত ধুনীয়াকে বনাই আছে, কাম চলি আছে তাত কিন্তু ভাল লাগিছে গৈ পিনে। বেয়াও লাগিছে অলপ মানে তোমাৰ অলপ আৱেগিকো হৈছো গৈ পিনে তাৰপিছত তাত চাই মেলি আমি আকৌ কি কলা।
তেখেতক চাই আৰু ন বেয়া লাগিছে ন।
অ বহুত বেয়া লাগিছে মানে মানে অকল মোৰ বুলি নহয় সকলোৰে এনেকুৱাই এ একেই অনুভৱে হৈছে চবৰ সকলোৰে বেয়া লাগিছ। ছে আৰু তাৰ পৰা চাই মেলি ওলাই পিনে আমি ওলালো তোমাৰ অ বৰদোৱালৈ বুলি ওলালো আৰু যাব পাৰি ভালদৰে আৰু বনাও বনোৱাৰ পিছত গ যাম আৰু মই দুবাৰ গ'লো এবাৰ এমাহ হোৱাৰ পিছত গলো এমাহৰ দিনা গলো মাহিলি দিনা তাৰপিছ আৰু এই তোমাৰ ৰবিবাৰেই গ'লো গৈ পিনে আমি আকৌ বৰদোৱাৰ বুলি যাবলৈ বুলি ওলাই আহিলো আৰু তাৰ পিছত আকৌ এটা মন্দিৰ আছে। তাত মই এইটো নামটো মই পাহৰিলো কিবা মহাদেৱ বাবাৰ মন্দিৰে হে আছিলে আৰু পাহাৰৰ ফালে।
উম উম গম পাইছো।
ম ত মৰিগাঁও মৰিগাঁও পৰে আৰু সেইখিনি তোমাৰ ভিতৰ ভিত ৰে এনেকে চাহ বাগান চালো তাৰ পিছত চাই মেলি ম ন্দিৰত সোমাই তাৰ পৰা আকৌ আমি সেই গলো তোমাৰ বসুন্ধৰা মন্দিৰ বুলি এটা আছ। ছে দুৰ্গামাৰ।
বসুন্ধৰা থান বুলি কয় সেই সেই সেইখনি জেগা খনি বসুন্ধৰা থান বুলি কয়।
অ আচ্ছা আচ্ছা বহুন্ধৰা থান অ তাত আমি গ'লো তাত সেৱা লৈ পিনে অলপ ফটো চটো উঠি গোটেই বিলাকে আহিলো আৰু ওলাই। তাৰ পিছত আ আমি সেই গলো বৰদোৱালৈ বুলি কলো গলো আৰু তাত গই পিনে আকৌ চালো। উম বৰদোৱা গলো তাত তোমাৰ আলি পুুখুৰীটো চালো। তাৰপিছত ধোপ তেল এলিবু দি পিনে আ কৌ খাবলৈ কিবা হোটেল এখন হোমালো আৰু মানে ৰাতিপুৱাৰ পৰা একো খাই যোৱা নাই। মানে দূৰৰ যাত্ৰা ন ত সেইটো কাৰণে। একোৱে খাই যোৱা নাই মানে দূৰত ইমান মানে গাড়ীত গলে তোমাৰ অলপ মানে তোমাৰ একো খাই যাব নালাগে তেনেকে মানে।
অ নোযোৱাই ভাল তোমাৰচ স্বাস্থ্যতটো বা বেয়া হ'ব পাৰে ন এইকাৰণে নোযোৱাই ভাল একো বিশেষ খাই পেলাই।
কিবা পাতল বস্তু খাই যাব লাগে আৰু মানে মাছ।
হয় হয় হয় হয়।
মই লাল চাহ একেবাৰে এখন বিস্কুট খাই ওলাই গৈছো আৰু। তাৰ পিছত তেনেকে আমি খাই পিনে ভাত হোটেল এখনত খাই খাই পিনে ভাল লাগিছে খাই পিনে হোটেলখনতো। বহুত ধুনীয়া মানে অসমীয়া উম অসমীয়া শাকটোৱে দিছে গোটেই নিৰামিষ দিছে আৰু ভালো লাগিছে খাই পিনে তাত। খাই লৈ ওলাই মেলি তাতে। এখন মানে তোমাৰ শংকৰদেৱ আৱিবাসে বনাইছে পাৰ্ক এখন বনাইছে উদ্যান। সেই উদ্যান খনত গলো তোমাৰ অ তুমি দেখিছা চাগে ন সেইখনণত গৈছা তুমিও।
অ দেখিছো দেখিছো কৰিছো ময়ো কৈছো বহুত ধুনীয়া মানে। তোমাৰ বিহত ডাঙৰ বনাইছে দিয়া, ইমান ডাঙৰ ন তোমাৰ চাই-চাই মানে বহুত শেষে কৰিব নোৱাৰি।
অ, চাই শেষেই কৰিব নোৱাৰি। বহুত ডাঙৰ দিয়া ন। তাকাত এৰিয়াতো বাপ্ৰেই বনাইছে দিয়া।
মানে চাবলগীয়া জেগা বনাইছে আৰু তোমাৰ।
অ মই মানে তোমাৰ শংকৰদেৱৰ যিটো জন্মস্থান ন', আলি পুখুৰী চালো বা তাৰমাৰ য'ত তোমাৰ সত্ৰবিলাক চালো তাতকৈ মানে তোমাৰ ভাল লাগিছে মোৰ উদ্যান খনে ভাল লাগিছে মানে।
অ, উদ্যানখন বনাইছে ন ঢুল চুল আছিলে আৰু তোমাৰ বহা জেগাও আছিল। উদ্যান তাতে আৰু ইমান ধুনীয়া বটাহ দি আছিলে ন।
বহুত ধুনীয়া এটাই আৰু চব গছ গছনি গোটেই সেউজীয়া পৰিৱেশে পঢ়া বহুত ভাল লাগিছে আৰু গৈ পিনে এ তাত। আৰু জানা লগ মানে ল'ৰাবলাকক সোমাব নিদিয়ে। লৰা বিলাকক মানে সোমাব নিদিলে মানে লৰাবলাকে মানে তোমাৰ ধুতি বা গামোচা এনেকুৱা টাইপৰ পিন্ধিব লাগে আৰু। জাতীয় সাজ পোছাক পিন্ধিলেহে মানে সোমাব-সোমাব দিয়ে। অ', ধয়া আমি ছোৱালী খিনিয়েতো আৰু যোৰা পিন্ধি গৈছো। ভাল লাগিছে। উম,
ছোৱালী বোৰক কোৱাতকৈ ল'ৰাবোৰকো যে কৈছে ভাল লাগিছে। হয়নে নহয় অকল ছোৱালী কেইজনীকে কৈ থাকে। তোমাৰ চাদৰ মেখেলা পিন্ধিবলৈ সিহঁতকো তোমাৰ বাধ্যকতামূলক কৰিছে ভালে কৰিছে দিয়া। কৰিব লাগে।
অ, উম, ভালে যে মানে এইবোৰ এই এনেকুৱা কৰিব লাগে তোমাৰ। সৰু লৰাই যেনেকে কৈছে তিওতা বিলাকে যে মেখা চাদৰ পিন্ধিব লাগে লৰা বিলাকো পিন্ধিব লাগে সেনেকুৱাক। প্ৰিয় সাজ-পোছাক।
অ, হয় দিয়া বিহুতো তোমাৰ এনেকুৱা কৰিব লাগে ন।
অ, বিহুতো কৰিব লাগে আমিতো ছোৱালী খিনিতো ভালে-ভালে লাগে দিয়াচোন পিন্ধি এইবোৰ ন। কিন্তু কিছুমানে আৰু মানে একদম বেয়াকে কৈ দিয়ে মানে এইবোৰ ছোৱালী হয় এইবোৰে পিন্ধিব লাগে, বা এইবোৰ ক'লে ভাল নালাগে আৰু ন।
এনেকে ক'ব নালাগে দিয়াচোন তোমাৰ এতিয়া চবৰেটো বেলেগ-বেলেগ কথা ন। তোমাৰো সেনেকুৱা কলে ভাল নালাগে আৰু।
উম, তাৰ পিছত তাৰ পৰা আমি চাই দি, চাই ফটো চটো উঠি পিনে অলপ ওলাই আহি পিনে আকৌ আমি, মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ। গৈ মানে ইমান ভাল লাগিছে মানে কি ক'ম তোমাক অ', বহুত ভাল লাগিছে তাতে,
তাতে তোমাৰ লগত যোৱাতে দেৰি হোৱা নাছিলে নেকি বন্ধও হোৱা নাই ন।
নাই বন্ধও হোৱা নাই আমি তাৰে আগতে গৈ পালো গৈ পাই তাত
আগতে মানে তোমাৰ মানে কেইটামান বজাত অ, বন্ধ কৰি দিয়ে মানে তোমাৰ ধৰা দহটা নে দহটা ধৰে বা সাত তায়ে আঠটা মানত চাৰে সাতটা আঠটা বন্ধ কৈ দিয়ে বুলি মই শুনিছিলো মানে তোমালোকে মানে ভালকে দেখা পালাআ অলপ দেৰি হ'ল। বন্ধ কৰি দিলে হয়
উম আমি ভালকৈ দৰ্শন কৰিব পালো আৰু আমি বহুত ভাগ্যৱান আৰু গানে ভ ভ ভৱানে যে দৰ্শন কৰিব পাৰিলো ন সেদিনাখন তাৰ আগতে আগত আমি বন্ধ